অ
অ কি কৰি আছা
এয়া ভাত বনাই আছো চিকেন বনাই
অ হয় নেকি তুমি বনাব জানা
অ জানো
বঢ়িয়া
আলহী আহিছে তাকে বনাই আছো
হয় নেকি কেতিয়াৰ পৰা বনোৱা বনাব জানা
মই আগৰ পৰাই বনাও
হয় নেকি বঢ়িয়া চোন কেতিয়াবা খাবলৈ মাতিবা আকৌ
অ আহিবা মাতিম দিয়া
মইতো চিকেন বনাব নাজানো
কিয়
এনে বনোৱা নাই আৰু
অ আৰু কি এনে কি জানা কিবা বনাব
অ বেলেগ কিবা কিবি জানো চিকেনৰ আঞ্জাটো অকল নাজানো হেৰি কি কয় বিৰিয়ানী বনাব জানা নাই
বিৰিয়ানী বনাব বনোৱা নাই আজিলৈকে
অ
উম বাকী এইবিলাক জানো ফ্ৰাইডৰাইচ চাইডৰাইচ বনাব পাৰো পোলাও চোলাও
অ হয় নেকি বঢ়িয়া চোন
অ' উম
তুমি কি, কি বনাবা জানা
মই এনে
অ'
দালি, চবজি ভাজি বা কিছুমান চিকেন ফ্ৰাই মানে চিকেনৰ বেলেগ আইটেমবোৰ যেনে চিকেন ফ্ৰাই সেইবোৰ বনাব জানো অকল।
চিকেন পাকৰা যে
কি কৈছা?
চিকেন পাকৰা যে সেইবোৰ
অ', অ', ঠিকেই আছে।
পিছে আমাৰো আজি চিকেনে বনাইছে মায়ে।
অ', অ', একে হৈছে আৰু
আজি আৰু বুধবাৰ বুলি চবে চিকেনে আনিছ ছে, নেকি ঘৰত?
আজি কোনো মানে একো পালা-চালা নাই ন বাৰ?
আৰু হেৰি ন ঠাণ্ডা বতৰ
অ', বৰষুণ দি আছে।
সেইকাৰণে চিকেন খাই ভাল পাব চবে ৰাতি।
উম।
অকে।
ভাতো বনাবা নেকি? নে বেলেগ ৰুটিৰ লগত খাবা?
নাই, নাই, ভাত বনাম, তাৰপিছত দালি সেনেকে আৰু
অ', আমাৰ ৰুটিৰে বনাব ৰ'বা তাকে, আটা মাৰিব লাগিব।
অ', অ', তুমি বনাবা ৰুটি?
অ', অ'।
অ'। আমাৰ আৰু আলহী আহিছে, আলহী আৰু ভাত খাই যে
অ', অ', সেইটো হয়।
উম। বাকী আহিবা আৰু ফুৰিব
অ', যাম ৰ'বা বহুতদিন তোমাৰ ফালে, তোমালোকৰ পিনে যোৱাই হোৱা নাই। অ', এই বতৰ বেয়া কাৰণেহে আৰু জানাই বৰ ষুণত, কিমান বানপানী হৈ যায় সেইটো চাইডে।
উম, মানে আকৌ আহিলে যাব দিগদাৰ হৈ যায়, সেনেকুৱা ধৰণৰ হয়। আৰু বৰষুণটো কিবা সদায় দুপৰীয়া দিয়ে।
হঠাতে আহি যাব
উম, ৰাতিপুৱা ৰ'দ দিব, দুপৰীয়া আৰু বৰষুণ দি দিব।
কিমান যে ভিজিব লগা হৈছে বৰষুণৰ কাৰণে।
সচাকে অ'। বহুত অশান্তি হৈ গৈছে বৰষুণতো মানে নিদিলেও দিগদাৰ দিলেও দিগদাৰ।
তাকে আৰু মানে দিয়াৰ এটা টাইম থাকে বা ৰাতি দিলে কোনো গ'ম নাপায় চবকে ঘৰত থাকে।
উম সেইটোয়ে ৰাতি দিলে ভালো লাগে শুই পিনে।
অ', হয়
যেতিয়াই তেতিয়াই দি দিয়ে মানুহবোৰ যেতিয়া আহিব হয়
কাৰেণ্টটো গুচি যায় আনকি
উম, কাৰন্টো যায়।
এনে গৰম আৰু কাৰেণ্টটো যায়।
সমস্যা আৰু। চবফালে
তুমি আৰু কি, কি মাংস বনাব জানা?
অ', চব বনাও ছাগলীও বনাও তাৰপিছত বনাও গাহৰি মাংস বনাও
গাহৰি মাংস খোৱা নে নাই?
নাই, নাই নাখাওঁ খালি বনাই দিয়ো।
নোখোৱা নেকি। কি কিৰে বনাব জানা লাই শাকেৰে বনাব জানা।
অ', জানো লাই তাৰপিছত আকৌ বইল বনাই দিওঁ।
অ', বইল খাইও ভাল লাগে।
উম বাঁহৰ গাজা দি।
অ', অ'।
আৰু সেনেকে বনাই যোনে যেনেকে খাই সেনেকে বনাও চব বনাব জানোঁ খালি মানে মই নাখাও খালি আৰু
অ', মই খাও পিছে
তুমি খোৱা।
উম।
ঘৰত চবে খাই অকল মোৰ বাহিৰে। মইহে অকল বাছো।
হাঁহ খোৱা নে নাই হাঁহ।
হাঁহো নাখাও অকল ছাগলী আৰু অ', ব্ৰইলাৰ খাওঁ।
অ', অ'। হাঁহ চাহ পাৰ খোৱা, পাৰ।
নাখাওঁ, নাখাওঁ।
হি হি
মই বহুত বাছ ছাগলী তোমাও খোৱাই নাই। লৈ পেলাই নতুনকে খোৱা হৈছোঁ আৰু কেইদিনমানৰ পৰা
মই পিছে আকৌ চব খাওঁ চব একো বাছ নাই।
ঠিকে আছে, সেনেকুৱা হলে ভাল আৰু প্ৰব্লেম নাই যতে যোৱা
অ'। এনেই কিছুমান গাঁৱে, গাঁৱে চাৱে গ'লে পাৰ চৰাই এইবোৰ হাঁহ এইবোৰ খোৱা বেছি হৈ যায় এনে ঘৰততো বাৰু নাপাওৱে।
অ', গাঁৱতটো মানে হাঁহ টো থাকেই
উম, আৰু গাঁৱৰ চব লোকেল, লোকেল যে।
উম, মুৰ্গীও লোকেল চোকেল সেনেকুৱা, আমাৰ ইয়াতে ব্ৰইলাৰ টো চলে বেছি।
লোকেল খাব পাৰিলে ভালো আকৌ।
উম', লোকেল খাওঁ বাৰু, লোকেল মুৰ্গী।
অ', মইয়ো খাওঁ, মইটো চব খাওঁ জানাই।
ঠিকে আছে খাবই লাগে, ভালে খাব পাৰিলে।
হা, মাছ বনাব জানা নাই?
উম', জানো।
তুমিছোন চব জানা।
চব জানো, খালি মানে হেই আৰু। কি বুলি কয়
এই মানে বিৰিয়ানীটো খালি বনা নাই আৰু, মানে বনাব ইচ্ছা আছে বনাব লাগিব আৰু। কেতিয়াবা, কমকে বনাব লাগিব। যদি বনালে বেয়া হৈ যায়
সেইটোও হয়।
উম'।
ফাৰ্ষ্ট বনাই খাই চাবা, তাৰ পিছত মোক, নেক্সট বাৰ বনালে মোক মাতিবা খাবলে।
অ', হ'ব দিয়া মাতিম।
মইটো চব খাওঁ।
অ', অ', ভালেই, খাব পাৰিলেতো ভালেই।
অ'।
আৰু মানে মানুহক খোৱাই ভাল লাগে, মানে ধৰি লোৱা এতিয়া যদি বেয়া হয়, তেতিয়া বেয়া লাগিব ন?
উম'।
সেইকাৰণে আৰু বাকী চবে বাৰু ভালে পায় আমাৰ ওচৰৰ।
সেইকাৰণে মানে তোমাকে বনাব দিছে আৰু, আলহী অহাৰ কাৰণে।
আমাৰ ঘৰত মাংস আনিলে, মইয়ে বনাব লাগে অকল।
হয় নেকি?
উম'।
ভালেই, জানিব লাগে।
উম', তাকেহে আৰু, নিজে-নিজে শিকিছো আৰু চাই-চাই।
উম'। চাই-চাই, ইউটিউবত চোৱা নেকি?
ইউটিউবত নহয়, এনে মন যায় আৰু, এইটো বনাই চাওঁ, কেনেকুৱা হয় আজি, সেনেকুৱা টাইপত। মানে হেলা নকৰো আৰু।
সেইটোৱে টো। হেলা কৰিলে একৈ, একোৱে কৰিব নোৱাৰি ক'ব গ'লে।
কিছুমানে আৰু মানে হেলা, এনে জানে বনাব কিন্তু মানে হেলা কৰে, বা বনাব ইচ্ছা নকৰে।
মইয়ে সেইটো, হয়। চাই নাযায় মানে, কেতিয়াবা কেতিয়াবা আকৌ বেলেগ জচ উ ঠে বনাব বনাবৰ কাৰণে
সেইটো কেতিয়াবাতো হইয়ে আৰু, কেতিয়াবা মন নাযায়। কিছুমান মান টো মানে একদমেই নবনাই ন কেনেকে যে থাকিব পাৰে নবনাকে
অ সিহতে
নহ একদমেই নাজানে কি যেনবা ভাত আনকি কণীৰ আমলেটটোও নাজানে মেগী খিনিও নাজানে।
মেগীটো ও নাজায়
হম আছ সেনেকুৱা মানুহ আমাৰ ঘৰৰ ওচৰতে আছে।
মোৰো এজনী ফ্ৰেণ্ড আছে তাই তাই আকৌ চব বনাই বনাই খোৱাই থাকে মাকে সেইকাৰণে তাই গেছটোকে জ্বলাব নাজানে।
অ হয় কিছুমান থাকে সেনেকুৱা মানে সৰুৰ পৰা আগৰ পৰা নবনাই নবনাই
উম
হৈয়ে
এনে বনাব জানিব পাৰিলে নিজৰ কাৰণে ভাল কেতিয়াবা নিজে অকল লাগে গ'লে কৰবাত খাব পাৰি।
উম
আৰু ভালো লাগে বনাই পিনে খোৱালে বেলেগক।
অ নিজেও খাই বেলেগকো খুৱাই কেনে
উম এ
বাহিৰত
এতিয়া মানে কিছুমান বাহিৰত গ'লে কেতিয়াবা কিবা বস্তু খাই মানে টেষ্ট নালাগিলে মানে মানে এই ইমান বেয়া লাগে।
হয় দিয়া পিছত আকৌ ঘৰত খোৱাতোৱে মনত পৰে।
অ এনে পইচা খিনিও এনে গ'ল
অ বাহিৰত এনেকুৱা লাগে যে ভালে হ'ব তাৰ পিছতে গম পাও যে
ভয় লাগিব অ
মোৰ লগত বেছি হয় এনেকুৱা।
এই হয়ে মোৰ লগতো হয়। মানে যেতিয়াই তেতিয়াই তে মানে সবতে ভাল নবনাই ন। কেতিয়াবা মানে কি হয় মানে কি ভোক লাগি যায় খাব লগা হৈ যায়।
অ সেইটো।
ওলাই গলে। নোৱাৰি অ কিছুমানে কিন্তু কৈ দিয়ে আমাৰ আৰু লাজে লাগে।
তাকেই টো।
আমি বেয়া হ'লেও ভাল হোৱা বুলি কৈ কিনে গুচি আহোঁ।
তাৰা গোটেই খাবও নোৱাৰি এনেই অলপ খাই আমাৰ পইচাটোও এনে যায়।
এৰি থৈ আহোঁ।
উম, হম।
মোৰটো সেনেকুৱা বহুত হৈছিলে আগতে মানে কলেজত থাকোঁতে।
অ'।
এই হাই ছেকেণ্ডৰীত মানে এ মোৰ লগৰ দুজনী আছিল সিহঁতে পুৰা একদম খাব পাৰে আৰু সিহঁতৰ জছতে মইও লওঁ। তাৰপিছত সিহঁতৰটো সি খতম হৈ যায় ৰ'ল হা আমি ৰ'ল খাইছিলোঁ। মই খাবই নোৱাৰিলোঁ আধাৰো আধা মানে বেছি থাকি গ'ল এনেকে এৰি থৈ আহিব লাগে।
অ', এৰি থৈ আহা নেকি? মোৰ আকৌ লগৰ কেইটাক গোটেই খাই দিয়ে।
অ', খাই সিহঁতে খাইছে। সিহঁতে মোৰ ভাগৰটো খাইছে।
খাবই নোৱাৰিলে বেয়া লাগে ন'।
উম, নিজৰে বেয়া লাগে পইচাখিনিটো দিবই লাগে।
সেইটোৱেই।
সিহঁতে খাই দিয়ে, সিহঁতে নিজৰখিনিও খায়, মোৰখিনিও খায়।